হেল্ল'।
অ', অ কোৱা। অ কথা পাতি থাকোতে কাত খাই গলছ সেইকাৰণে আকৌ
আমাৰ তেতিয়াও দুয়োবাৰে সেনেকেই কাত খাই গৈছে ন
অ' অ' বাৰ মিনিট হোৱাতে কাট খায় গৈছে। কালি কিন্তু মই আমানৰ লগত পোন্ধৰ মিনিট মান পাতিছো। সিটোতো হেল্ল'। শুনি আছোঁ নে? শুনি আছানে? হেল্ল'? অ' মই শুনি আছো, এই অলপ নেটৱৰ্কৰ ইছু হৈছে চাগে, উ' মই। এই আমান বোলাটোৰ লগত মই মানে, মই যে তাক তিনটা মান কমপ্লিট কৰি দিলো, সি আকৌ মোক নুসুধিলেও। মুহ-মই কৰো নেকি বুলিও। উ
কিয়ে
বেয়া পালো।
অ' নহয় কিছুমান আছে ন।
সঁচাকে একেৰাহে আধা ঘন্টা পাতিছে।
উম এই যে শুভম বোলাতো এ শিয় আক সি কি কয়, নাই নাই তুমি কৰা একো নাই দিয়া তুমি কৰা, মইও কৰি আছো কিয় তোক যদি নালাগে। তৰপিছত কি কৰে? এ ৰবা, ৰবা এ পিতাও মেছেজ দিছে ন' মই তাইৰ লগত কৰোঁ ৰবা। মই কৰোঁ ৰবা তাইক সেনেকে কলে। তাৰপিছত ঠিক আছে কৰাব, তুমি মোকো কৰিব পাৰিবা আৰু। পিছত এ কিহত ফোন কৰিলে? এই ডাইৰেক্ট কল কৰিছে মোক। ইয়াতে নাই কৰা। মই বোলো তোমাক মই ডাইৰেক্ট কল কৰিব দিয়া নাই, মোক তাতে কৰা যদি কৰা বুলি কৈছে। অ, আচ্ছা ঠিক আছে বুলি কৈছে। তাই চব কৰিলে আজি, আজি চাগে কৰা কথা কবা। আৰু ৰবা হা ধৰা মোৰ তোমাৰ লগত পাঁচটা কল হ'ল। তাৰপিছত কি আমি কথা পাতিব নোৱাৰো নেকি? কি?
নহয়, নহয়। তেনেকুৱা নহয় হা, তুমি ভালকে বুজি পোৱা নাই। মানে। পাঁচ জন মানুহ যে আছে সেই বেলেগ বেলেগ পাঁচজনৰ লগত কথা পাতিব লাগিছিলে হা। কিন্তু তুমি দুধ। দুজন নাইবা তিনজন মানৰ লগতো পাতিলে হৈ যাব কিন্তু সেই পাঁচটা পাঁচ। কল আহে মানেতুমি যাৰ লগা মন তাৰে লগত পাতিব পাৰা মই মোৰ ভন্টিটো কিমান দিনৰ পৰা আমি পাতি আছোঁ।
অ'। তোমালোকৰ চাগে ঘৰৰ কথা, পৰিয়ালৰ কথা পাতিলেও হৈ চোৱা!
অ' অ' আমি মানে কি হয় ডাইৰেক্ট কল নকৰোৱে।
অহ।
ডাইৰেক্ট ইয়াতে কৰোঁ আৰু।
অ', অ'।
উম।
এটা কৰিলে ভাল।
তাকে মোৰ মাকো খুলি দিছো এতিয়া মানে মালে এতিয়ালৈকে অহা নাই তাজ খিনি।
অহ। আহিব চাগে এ হেৰি কাৰণে অহা নাই আ অ' আহিব।
উম', উম'।
তাকে ভাত পানী বনোৱা হ'ল
নাই, নাই মই জাষ্ট আহি পালেহে। অকমান পিছত মানে না -না মই আজি ভাত নেখাও।
তুমি পঢ়ি আছ নে- নে কিবা জব কৰি আছা।
নাই পঢ়া নাই এতিয়া হেৰি কৰি আছো। এম এ এম এটো কমপ্লিট হ'ল। টুৱেটি ফৰতে মোৰ উম ', কম্পিউটাৰ মই কৰ্চ। কৰি আছোঁ এতিয়া শেষ হ'লয়ে। এক্সামটো দিব বাকী কি আছে পি জি দিছে তোৰ। তাৰপিছত আৰু এতিয়া হেৰি কৰি আছো। টউশন কৰাই আছোঁ।
অহ ',
উম। তুমি, তুমি পঢ়ি আছ জান
মই পঢ়ি আছোঁ মানে এ পি এছ চি কট্চিং কৰি আছোঁ বুলি।
ক'ত অ' এছ পি এম ত।
অহ ', এছ কে মতে
তাত মোৰ লগৰ এজনীও পঢ়ি আছে। তাই কিন্তু চাগে তাই জানা তাই নিজৰ মথাৰে পঢ়িব যোৱা নাই তাত। সেইটো মোৰ পুৰা চিয়ৰ তাই মাক-বাপেকে মানে ফৰ্চফ কৰি তাইক পঠাইছে।
মানে কি জান এইটো লাইনত ফৰ্ছফুলী চাব নালাগে
অহ, সেইটোৱে। তাইৰ মানে সেইবোৰ একো নাই। তাইৰ মানে মাথাটো এইটোৱে খাতে। অই মিদু মই জীৱনত কিবা কৰিব পাৰিম। মই কৈছো যিয়ে পাৰ নোৱাৰ য'ত যাই আছ তাত যি পৰীক্ষা হয় সেয়া দি আহিবি হা। গৈছ যিহেতু পৰীক্ষাটো দিবি। তাত। ত তুমি চাগে। চিনি পাবা উৰবেশি বুলি, শকতকে এজনী। সেই মতে যায়। কিন্তু তাই হয়টো এইটো, এইটো হা তাই এ পি এছ চিৰ নহয়। তাই চাগে এই ধৰক কম্পিটটিভ হা। এ ডি এৰি, এচ এচ চি
অহ ', এ ডিয়াৰো তাত বাৰু দিয়ে বাৰু।
অ, দিয়ে যে, সেই তাৰে আছে কেইটাই। তাই জানা এই লাষ্ট। তুমি দিছিলা এ দি আৰ দি?
অহ ', মই দিয়া নাই এতিয়ালৈকে মোৰ ম প্ৰথত মই ভবা নাছিলো কাৰ মোৰ মেই আছিল।
অহ ', - অহ ',
ভাবিছিলো ভবালৈকে মানে এদিআৰ গুচিয়ে গ'লগে মই। এই এম্প্লয়মেণ্ট। এক্সচেঞ্জ বনোৱা নাছিলো।
অহ ', - অহ ', আজি সেইটোতো অনলাইন হয় অহ ',
এতিয়া মানে বনাই মেলি ৰৈ আছো এতিয়ালৈকে অহা অহা নাই মই মানে হেৰি। ছেকেণ্ডাৰী লেভেলৰটো মই দিব বিচ নাছিলো মই মানে বি এটো দিবি বিচাৰিছিলো।
উম',
তো মানে বি এড টো দিবলৈ বি এ টো কম্পিলিত হোৱা নাচিলে যে।
অহ',
উম ', আঁহ ',
কিন্তু এতিয়া তোমাৰ লাভ হ'ল হয় জানা। যদি তুমি হাই। কেণ্ডী লেভেলটো দিলা হয় এতিয়া হিমন্ত ছাৰে দিলে আৰু এ হেৰি। ত ধৰা যিবোৰ ফৰ্থ গ্ৰেডত আছে। তেওঁলোকৰ ধৰা বি এ পাছ এতিয়া কৰিছে, এতিয়া আ আপগ্ৰেড কৰাব এই বাৰু অ তোমাৰ লাভে হয়, অ। আৰু হায়াৰ ছেকেণ্ডৰী পেপাৰ বহুত ইজি আছিল লাষ্ট ইয়েৰ। তাৰে আগৰ বছৰ বাৰু মইও দিয়া নাই গমেই নাপাও। আৰু য যোৱা বছৰ বহুত ইজি আছিলে। সেইখন পেপাৰ মানে নাপালো আমি মানে নাপালো কিয় মই এপ্লাই কৰিছো কিন্তু কি হ'ল ফৰ্থ গ্ৰেডত এপ্লাই কৰাৰ পিছত কি হৈছে, এ ধৰা হা একযামৰ ডেট যে কেতিয়া ওলাল তাৰে কেইদিনমান আগতে মোৰ মান হেৰি হ'ল মেচেজ আহিছে, যে মই সেইটো কাৰণে আহ মোৰ কোৱালীফ্ৰিকেচন বেছি আছে। মানে মই বি এ দি থৈ দিছিলোঁ আৰু এমপ্লয়মেন্ত সেইকাৰণে, এতিয়া সেই ভয়ত মই এতিয়া এম এ নিদোয়ে, এমপ্লয়মেন্টত বি এ থাকক নহ'লে মোক আৰু কিবা থ্ৰাৰ্ড গ্ৰেডৰ মোৰ চাগে মই এক্সাম দিব নাপামে আৰু পিছৰপৰা।
তাকে ইনেও বি এ টোৱে ভাল কোৱালিফিকেশ্যন হয়। ন সেইটোতে চ'ব জব্দ হৈ যায়। উম।
সেইটোৱে, সেইকাৰণে সেইটোতে কৰিম আৰু যিকন এতিয়া অ' জান জানুৱাৰীত আহিছে ৰিনিউ কৰি না
বি এ দিয়া হৈ গ'ল।
অহ'
উম, মোৰ এতিয়া মানে হাই ছেকেণ্ডাৰী লেভেলোটো কৰিব নোৱাৰোঁ চাগে
অহ' নোৱাৰা। তুমি অকন দিগ না মানে থ্ৰাৰ্ড গ্ৰেডত এটা হায় ছেকেণ্ডাৰী আছে, সেইটো পাৰিবা। মানে আমিও গম পোৱা নাছিলোঁ। পিছত গম পালো যে থাৰ্ড গ্ৰেডৰ পৰীক্ষাটো দুটা হ'ল এটা এইচ এচ লেভেলত হ'ল এটা গ্ৰেজুৱেচন লেভেলত হ'ল আৰু সেই দুয়োটাই আমি মানে দিব পাৰিছিলো আৰু তেতিয়া।
ন এতিয়া মানে বি এ টো থাকিলে হাই ছেকেণ্ডী লেভেলৰ একোৱে একযাম দিব নোৱাৰো হ'বলা, বেছি কোৱালিফিকেশন হৈ যায়।
উ হয় কিন্তু মানে থাৰ্ড গ্ৰেডত থাকিলে পাৰিবা থাৰ্ড গেডৰো এছ এইচ লেভেলৰ আছে সেইকেইটাত তুমি পাৰা, অ' থাৰ্ড গেডৰো টো পাৰো কাৰণে।
কিবা হেৰি আছে নেকি মানে কি নোৱাৰো বুলি কৈ আছে মই কিন্তু থাৰ্ড ইয়েডৰে নোৱাৰো বুলি জানিছিলো
নহয় থাৰ্ড গ্ৰেড পাৰিবা থাৰ্ড গ্ৰেডতে আজিকালি গ্ৰেজুৱচনৰ এই আগতে এইচ আছিল আজিকালি গ্ৰেজুৱেচন লাগে থাডগেট
অঁ এতিয়া ইনো টাফ কৰি দিব ন মই বহুত ৰিগ্ৰেট কৰি আছো এতিয়া মানে।
অঁ থাৰ্ড গেড মানে এনেকুৱা নহয় যে তুমি হেৰি কাৰোবাৰ মানে ৰুম মচি বা কিবাচ বা সেনেকুৱা টাইপ
এইটো ফৰ্থ গেডৰ সেইখিনি ন
সেয়াত পৰে চুইপাৰ টো ফৰ্টগেটত পৰে আৰু থাডগেডত কৰিব পিয়ন ড্ৰাইভাৰ থাৰ্ড গ্ৰেড হল এতিয়া আপগ্ৰেড হল নহয় ড্ৰাইভাৰো থাৰড গ্ৰেডত আহি গ'ল তাৰ পাছত আমি জুনিয়ৰ এচিষ্টেণ্ট তাৰপাছত কম্পিউটাৰৰ
কম্পিউটাৰু
অঁ সেইবোৰ পাওঁ আৰু আৰু হেয়াও বহুত
আমাৰ আমাৰ মোৰ লগৰ এজনী ককায়েকে কৰে ন কম্পিউটাৰ সি চেলেৰি ঠাটি দু ঠাউজেন পায়
অঁ'
থাৰ্টি টু থাউজেণ্ড থাৰ্দ গ্ৰেদৰ চেলাৰীটো বহুত ডাঙৰ কথা ন।
অঁ অঁ সিমানৰ সি মাষ্টাৰ্টিং সিমানেই হয় সিহঁতৰ থাৰটি থাৰটি, সেইতো সেনেকুৱাই হ'ব
সিমান যদি ষ্টাৰ্টটিং এ হৈ তেতিয়া লোকচাননো কি আছে ছোৱালী এজনীৰ কাৰণেইতো সেয়াই বহুত হয়।
বহু হয় আৰু কি লাভ জানা আমাৰ কিটো সেইটো পইচা হেৰিলৈকে থাকি যাব ন তোমাৰ
উম, মানে সেই তো লাইফ টাইমৰ লৈকে ইঞ্চুৰেঞ্চ টাইপৰ হয় মানে কি জানা, মানে টেনচন হয় আৰু
আৰু, ইয়াৰলি ইনচেটিভ থাকে ন মানে় ন ইয়াৰলি সিহঁতৰো।
এ মান বাঢ়ি বাঢ়িয়ে গৈ থাকে প্ৰথমতে থাৰ্টি আছিল তাৰপিছত থাৰ্টি। টু হ'ল প্ৰথমতে তো টুইণ্টি এটামান পাইছিলে চাগে
উম, কাটি কুটি সিমান মানে পায়।
তাৰপিছত মানে থাৰ্টি হ'ল, তাৰপিছত থাৰ্টি টো হ'ল।
উম।
বাঢ়িব তেনেক
অ, মাৰিব তাৰ যদি আৰু ধৰাক ভাল কোৱালফিকেশ্বন বা ধৰা কামত আৰু ভাল কিবা দেখুৱাব পাৰে তেতিয়ালে আৰু বাঢ়ি যাব তাৰ
কিন্তু সি মানে এটা কাম কৰিলে, কি জানানে? এম এ টো পঢ়িলে কিন্তু মানে সি যে, একে লাষ্ট ছেমিষ্টাৰাত কিবা, এটা পেপাৰ থাকে ন, এ ৰিচাৰ্জ পেপাৰ।
অ।
এই ৰিচাৰ্চ পেপাৰ টো মানে এই ল'ৰাবিলাক এনেও ল'ৰাবিলাকে বহুত কম ল'ৰাই এম এ পঢ়ে মানে বেছি এম এ পঢ়া ছোৱালী বিলাকেই থাকে ন ত মানে সেই এম এটোত মানে লাষ্টৰ পেপাৰখন সি কমপ্লিট নকৰিলে এইটো বেয়া কথা অ মানে একেলগে কমপ্লিটে কৰি লব লাগে, ইমান খিনি কষ্ট কৰাৰ পিছত আকৌ ইমান অকমাণৰ কাৰণে এ
উম কিন্তু উম, কি জানা, সি ৰেগুলাৰত পঢ়িছিল নহয়।
পঢ়িছিল চাগে মই ন মানে সিটো বহুত চোকা হয় এই পি এইচি লেভেলৰ মানুহ।
উম, কি বা হয়তো তাৰ কিবা চাগে ভবা মতে মাস্কও নাহিল, সেই খঙতে চাগে নিদিবও পাৰে সি।
তাৰ মানে মন নগ'ল বেছি মাথা মাৰি থাকিব কি হয় জানা মানে যেতিয়া ফেমিলিত ডাঙৰ ল'ৰা ছোৱালী হোৱা হয় ন সেই ডাঙৰ বিলাকৰ ওপৰত প্ৰেচাৰ বহুত পৰে আৰু মানে এতিয়া মানে এই ল'ৰাবিলাক ওপৰত বিশেষকে বেছি প্ৰেছাৰ পৰে কাৰণ মানে চব ফালৰ পৰা সিহঁতক